অ কি কৰিছা‌?
মই আছো বৰ্তমান গছৰ তলত বুলি ক'ব লাগিব দেই।
হয় নেকি?
গছত তলত জিৰণি লৈ আছোঁ তাকে বৰ গৰম পৰিছে নহয়।
গৰম পৰিছে হয় বহুত পৰিছে।
তোমালোকৰ ফালে গৰম কেনেকুৱা?
একেই বহুত গৰম।
বহুত গৰম ন যোৱাকালি পৰা বহুত বেছিকৈ দিছে গৰমটো।
সঁচাকে পাই ক'ৰবাত ফুৰিব যাবা নি।
ফুৰিবলৈ তাকে যাম বুলি ভাবিছোঁ লগৰ সমনীয়াই লগ ধৰি আছে। তাকে নিৰ্দিষ্ট ক'ত যাম মানে একচুৱেলি নিৰ্দিষ্টকৈ নিৰ্দিষ্ট স্থান বুলিবলৈ নাই, মানে কিন্তু আহ অৰুণাচলৰ ফালে যাম বুলি কৈছে কিন্তু কলে যাম বা কোনটো স্থানলৈ যাম সেই বিষয়ে কোৱা নাই।
তোমালোকেতো ল'ৰাবোৰ বাইকতহে যাবা চাগে ন।
আমি তাকে ভাবিছোঁ বায়েকত যোৱা মানে যিটো আমেজ। সেইটো অকণমান বেলেগ বুলি ক'ব লাগিব পৃথক। গতিকে বাইকত যোৱা কথাই ভাবিছোঁ। বাইকত লগৰ লগত গ'লে ভাল লাগে আৰু কিবা এটা উম তাৰপিছ গাড়ীটো গৈছো আগতে- আগতে গাড়ীটো গৈছো কিন্তু অ এনেদৰে মানে ক'ত যোৱা মানে মজাটোৱে বেলেগ আৰু।
উম পাৰিলে মোকো লৈ যাবা আমাৰ লগৰ দুজনী মান যাম বুলি কৈ আছে।
কোনফালে যাম বুলি ভাবিছা তোমালোকে বাৰু।
অৰুণাচল ফালিলে যাম পইচা উঠাম আৰু ন।
অৰুণাচল ফালে ভাল হ'ব ন।
অহ এই গৰমত অৰুণাচল ফালেই ভাল হব।
খুব বেছিকৈ মানুহবোৰ আহ মেঘালয় এইফালে বেছিকে ফুৰিবলৈ গৈছিলে। আজিকালি অৰুণাচল এইটো এইটো চাইডে বেছিকৈ আহে মানে।
অহ-অহ বাকী তুমি কথা পাতি ল'বা লগ লগৰ কেইটাৰ লগত মই লগৰ ছোৱালী কেইজনী লগত কথা পাতি ল'ম। কিমানকে পইচা পইচা ধৰা উঠাব লাগিব ত।
সকলোৱে মিলাই মিলি ললে ভাল হ'ব আৰু। কাৰণ অলপ তালৈকে বাইকত বাইকত যেনো ধৰ অহ থ্ৰী ফিফটি এনেকৈ বা ফাইভ হাণ্ড্ৰেড এনেকৈ মিলাই ল'লে হ'ব আৰু।
হ'ব জানো সিমানে
তেলৰ কথাটো কৈছো, অ মানে এনে খোৱা- বোৱা বস্তুবিলাক বেলেগ সেই কিয়াকে ল'ব লাগিব সেইবিলাক। আৰু এ ৰিজৰ্ট বিলাকত য'ত বিলাকে একচুৱেলি খোৱা-বোৱা বস্তুটো তাত বহুত দাম হয় মোৰ মতে বাহিৰৰ পৰা লৈ গ'লে ভাল হ'ব বা ত ৰিজৰ্ট আমি এনে এনজয় কৰি মেলি গা পা ধুই মেলি লাগিলে আমি বাহিৰত ঠাইত খালে ভাল হ'ব মোৰ মতে দেই। অ কাৰণ সেইবিলাক ত দামটো ইয়াত দহ টকা লোৱা বস্তু তাত পঞ্চাশ টকা হয়।
হয় নেকি?
হয় হয় সেইবিলাকৰ দাম বহুত বেছি।
মই বাৰু এতিয়ালৈকে যোৱা নাই, গলেহে গম পাম আৰু।
তুমি প্ৰথমবাৰ যাবা নেকি?
অ অ।
অ প্ৰথমবাৰ হ'ব ন তোমাৰ। মই আগতে গৈছো মই যোৱা বছৰ গৈছো তাতকে এটা আগৰ বছৰো গৈছো এনেই ভালেই লাগে তাত বিভিন্ন স্থানৰ পৰা মানুহবোৰ আহে এই গৰমত এনজয় কৰে উম
ত' অৰুণাচলত এইটো সময়ত তুমি পৰ্যটক মানে খুব বেছিকে পাবা আৰু অনুষ্ঠ এইটো সময়ত বুলিয়ে নহয় একচুৱেলি তুমি ঠাণ্ডা ছিজনো পাব বা গৰম ছিজনো পাব বুলি ক'ব লাগিব ত' ঠাণ্ডা ছিজনৰ মানুহে কি কব ললে পিকনিক খাবলৈ যায় বনভোজ আৰু এই গৰমৰ সময়টোত মানুহে খুব বেছিকৈ ৰিজৰ্টবিলাকত যায় ত' এইটো সময় এতিয়া বৰ্তমান আহি পৰিছে
উম বতৰো গৰম অণ চনফালদি গুচি যাম উম ঠাণ্ডা ঠাণ্ডা পানীত গা ধোৱাৰ আমেজেই বেলেগ
আমেজী বেলেগ তাত এক্চুৱেলি কি হয় পানী বিলাক ডাইৰেক্ট পাহাৰৰ পৰা বৈ আহেতো ত' তাত পানীবোৰ মানে একদম ঠাণ্ডা ঠাণ্ডা সেই সময়ত ঠাণ্ডা পানীখিনি বোৱতি নৈ যিহেতু সেইবাবে ঠাণ্ডা ঠাণ্ডা। ফিল্ডটো আহে একদম ধুনীয়া এটা পৰিৱেশ তাৰ মানে
অ তুমি ভিডিঅ' কৰিব পাৰিবা নহয়
পানীখিনি তুমি একদম ক্লিন দেখিবা তাত একদম মানে চাফা দেখিবা উম তুমি একদম পানীত তলত থকা শিলগুটি খিনি পুৰা পৰিষ্কাৰকে দেখিব
উম উম
কি কৈছিলা কিবা ভিডিঅ' না কি বলা‌?
অ তুমি ভিডিঅ' বনোৱা নহয় ভিডিঅ' বনাব পাৰা আমাৰ ৰাইজক দেখাব পাৰা আহ আৰু ফেচবুক ৰাইজক দেখাব পাৰা
আমি এনেদৰে গৈছো ফুৰিছো এনেদৰে আনন্দ উপভোগ কৰিছো নেকি সেই একচুৱেলি অ ভিডিঅবোৰ তৈয়াৰ কৰো নকৰা নহয় আৰু সেই মমেণ্টবোৰ বা সেই এ যিবোৰ স্মৃতি সেই স্মৃতিবোৰ এবাৰ গ'লে আকৌ এইবিলাকনো ক'ত ঘূৰাই পাম নহয় জানো সেই উদ্দেশ্য কৰিয়ে ভিডিঅ' বোৰ প্ৰস্তু কৰো যাতে ভৱিষ্যতে নিজেই চাম আনে নাচালিও সেই উদ্দেশ্য কৰি ভিডিঅ' বোৰ প্ৰস্তুত কৰো আৰু ৰা হয় ইউটিউব ইনষ্টাগ্ৰাম মানে এই চচিয়েল মিডিয়াবলাকত সেই তেনেকেই দিয়া হয় আৰু অকল সেয়াই নহয় কিছুমান বস্তু ধৰ নিজে জনাৰ লগতে আনিও কিবা এটা শিকক বুলি সেই উদ্দেশ্য কৰিও ভিডিঅ'ব প্ৰস্তুত কৰোঁ
হয় হয় তুমি ঠিকে কৈছা
উম একচেলি তেনেকুৱা হওক বুলি ভাবো মানে মই ভিউটোক লৈ মই ইমান এটা আশা কৰি ভিডিঅ' বোৰ তৈয়াৰ নকৰো ভিউজ যেটাই নাহক লাগে মানে ভিও এটা বা হাজাৰটা মানুহে চাওক মানে তাৰ পৰা ভিউজৰ পৰা এক্সুয়েলি কি শিকিব পাৰিছে সেই উদ্দেশ্যকৈ বিশেষকৈ মই ভিডিঅ'বোৰ তুমি পিছে ভিডিঅ' বনোৱা নে নবনোৱা
মই পায় ন বনাওঁ দেই
অ মোৰ ভিডিঅ' বনাই তুমি দেখিছা
দেখিছো দেখিছো মই ফেচবুকত দেখিছো সেইদিনা হোৱাটছএপত তোমাক ষ্টেটাছ দিয়া দেখিলো তই মানে দেখিলো তই ভিডিঅ' দেখিলো সেইদিনা ফেচবুকত দেখিলো ভাল লাগিল তোমাৰ ভিডিঅ' কেইটা দেই
অ ভিডিঅ' চাইছা মানে মোৰ ন
অ কি কি চাইছো ইমান মনত নাই কিন্তু যিকেইটা আছে ভাল লাগিছে তুমি তেনেকুৱা কাম বোৰ কৰি যাবা আগবাঢ়ি যোৱা
উম ভিডিঅ' আচলতে এ আজি ভালেমান দিনেই হ'ল ভিডিঅ' তৈয়াৰ কৰি থকা আজি আঠটা নটামান বছৰে হ'ল অঁ। হ'ল ভালে ইমান হ'ল মইই মই। যেয়া ভিডিঅ তৈয়াৰ কৰিছিলো তেতিয়া ইমান এটা ভিডিঅ' বনোৱা মানুহ। সেই সময়খিনিত নাছিলে আৰু ফেচবুকত বাৰু ভিডিঅ' বনোৱা মানুহ নাছিলেই। এ ইউটিউবতহে আছিলে আৰু ইউটিউবত হ'লেও খুব কম আছিলে আজি তুমি কেনে। ভিডিঅ' এটা ইডিত কৰিবলে কেনেকে ভিডিঅ ৰেকৰ্ডিং কৰিব লাগে এই বস্তু খিনি শ। শিকাই দিওঁতা বুজাই দিওঁতা মানুহ সেই সময়খিনি প্ৰায় নছিলে বুলি ক'ব লাগিব
উ উ
যিখিনি শিকিছিলো ইউটিউবতে চাৰ্চ কৰি মেলি শিকিছিলো অসমীয়াত প্ৰায় ভিডিঅ বোৰ পোৱা নাযায় মানে কেনে আ হব এই বিষয় জ কাৰণেও মানে হিন্দীতে ভিডিঅ' খিনি প্ৰায় চাবলগীয়া আছিল এতিয়া পৰ্যায়ক্ৰমে প্ৰায় দুহেজাৰ বাইশ চন মানৰ পৰা প্ৰায় মানুহে ভিডিঅ' প্ৰস্তুত কৰিব ল ত' ভিডিঅ' বস্তুত একচলি মানুহবিলাকে কেতিয়া কিয় বনাব ল'লে একচুৱেলি তেতিয়া ফেচবুকে আনিলে ভিডিঅ' প্ৰফেচনেল ডচবুত মৰটো আনিল এক্সোৱেলি ভিডিঅ' ইয়াৰ পূৰ্বত ফেচবুকত দিয়া হয় আৰু অ চলি আছিলে মটাৰজ কিন্তু তেতিয়া একাউোৰ কনভাৰ্ কৰি পিনে তুমি ফেচবুক পেজটো যেনেকুৱা ধৰণ সেই প্ৰাইল পে কনভাৰ্ট কৰিব পৰা যায় আৰু তাত সেইটো মনিটাইজেচনো হয় আৰু তাত মানে সেই ডচবুক চিমটো আহিলে তেতিয়াৰ পৰা মানে সেই একাউ মানুহে প্ৰেচনেলবড কৰ পিছত মানে ভিডিঅ' বস্তু কৰিব ললে ত' তাত বিভিন্ন ধৰ তেনেকুৱা ধৰণৰ অপচন আহিলে টুলচ আহিলে মনিটেশনতো লিলে ব পইিলে এনেকুৱা ধৰণৰ বহুত খিনি বস্তু আহিলে তেতিয় মান চুকত ভিডিঅ প্ৰসু কৰিব ললে একাউত আজি তুমি মন কৰিবা প্ৰত্যেক প্ৰত্যেক ঘন হ'লেও প্ৰায় সংখ্য। তুমি ধৰ এখন গাঁৱত এ ধৰ এশটা মানুহৰ একাউট আছে। সেই এশটাৰ ভিতৰত তোমাৰ তাত নাইনটি এইটটা মানুহে ভিডিঅ' বনোৱা মানুহ ফেচবুকৰ প্ৰফাইল। এটো এ এ ক মানে প্ৰফাইল তুমি পাবা আৰু মানে।
হয় হয় উ ভিডিঅ' বন।
উ ভিডিঅ' বনা প্ৰফাইল মানে পেজ বুলি ক'ব পাৰি আজি দিনত পেজ আৰু প্ৰফাইলৰ মাজত পাৰ্থক্য। উ ঠিক তেনেকে মানুহোৰ ভিডিঅ' বনাব ললে। আৰু সেই দুহেজাৰ বাইশ তেইশ বৰ্ষৰ পৰা। এতিয়া এই সময়খিনিত খুব বেছিকৈ মানে এই ভিডিঅ' বনোৱা কামটো চলি আছে।
হয় হয় ভাল কাম কৰিছে।
অ ভালে হৈছে আহ কিবা এটা মানুহে জানিব। পছে শিকিব পাইছে কিন্তু শিকিব লগে জানিবলগীয়া ভিডিঅ' প্ৰস্তুত কৰিব লাগে মোৰ মতে দেই।
হয় হয়। তুমি যে সেই ইণ্টাৰভিউ ইণ্টাৰভিউ লৈছিলা।
উম।
আছিলা যেম কোনোবা মানুহ এজনীৰ লগত মই সেইটো অলপমান চাইছিলো দেই ভাল। কাম কৰিব গৈছা তেনেকে তুমি কৰি থাকা আৰু্
তুমি যোনটো ভিডিঅ' চাইছা সেই ভ সেই ভিডিঅ'টো হৈছে ককৌ গছৰ। হৈছিল ককৌ' গছ মানে চকলেট গছ। তুমি নহয় জানো অ এনে সাক্ষাৎ ভিডিঅ' বহুত খিনি আছে। মই সেইকাৰণে কওঁতে তুমি গম পাইছো মই আচল। এ সেইটো হৈছে চকলেট গছ চক গছ আমাৰ উত্তৰ পূৰ্বল। নতুনকৈ আহিছে বুলি ক'ব লাগিব। উত্তৰ পূৰ্বাঞ্চলত এতিয়া আমাৰ এইটো অঞ্চলত যিমান খিনি। অ চকলেট গছৰ খেতি কৰে গোটেইখিনি তেওঁলোকৰ ঘৰতে জমা হৈ এজন ব্যক্তি লৈ যায় একচোৱেলি।
অহ
ক' গছ এক্সুৱেলি চকলেট গছ নহয় প্ৰকৃত নামটো কক' চি এচ চি এ অ'। অ ক'ক গছ হয় অ ক'ক গছৰ বহুত প্ৰজাতি আছে। সেই আমি যে দোকানত যে কেটকাঠ দেৰি মৰি এনেকুৱা ধৰণৰ বহুত সেই চকলেট নেখাও জানো ত' এই চকলেট বোৰ সেইবোৰ গছৰ পৰাই প্ৰস্তুত হয়। অহ সেইবোৰ গছৰ পৰা প্ৰস্তুত হয়। আৰু তাত অকল সেই ক। ক'ক গছৰ এটা প্ৰজাতি নহয় তাত কিছুমান চাপ। উপ প্ৰজাতি আছে, ওখ আছে, কিছুমান দীঘলীয়া হয় কিছুমান গোল আকাৰৰ হয়। দ ঠাইত হোৱা মাটি বেলেগ, বালিয়া হোৱা মাটি বেলেগ, পাহাৰীয়া অঞ্চল। যিবিলাক হয় সেইবিলাকো বেলেগ মানে কেইবাটা প্ৰজাতিও আছে। ক'ক গছ এতিয়া বৰ্তমান বহুত মানুহে কৰিব লৈছে। আৰু।
অসমত বিশেষকে কৰিব লৈছে এতিয়া।
অ কৰিব লৈছে ইয়াৰ এনেও অ বেলেগ। মাধ্যয় অসমত বা এইবিলাকতো আছে কিন্তু। উজনি অসমৰ তিনিচুকীয়াত এ তিনিচুকীয়া জিলাত মানে প্ৰায় হৈছে আৰু। মই বহুতো বাৰী দেখা পাইছো, হৈছে হৈ।
তিনিচুকীয়াৰ কোন ঠাই হৈছিল তোমাৰ যে ইণ্টাৰভিউটো আছিল কোন ঠাই আছিল হৈছিল।
মই লৈছিলোঁ মাকুম অঞ্চলৰ এখন গাঁও। অ মাকুম অঞ্চল এনেকে কেইবাখ। খন গাঁওতো হৈছে বৰ্তমান তাৰপিছত তোমালোকৰ সেইটো চাইটো হৈছে। তাৰ পিছত ইয়াৰ আহ আৰু। এটা ভিডিঅ' আছে তুমি চাইছা নোজানো মই এজন ব্যক্তিৰ লগত লৈছো তেৱে মানে ইয়াৰ গোটেই। বস্তুখিন কালেক কৰি লৈ যায়। আৰু মোক একেবাৰে ফেক্টৰীৰ পৰা যিখিনি প্ৰডাক্ট লৈ আহিছে ডাইৰেক্ট ৰ'। সেই ৰৌ খিনি মোক একচুৱেলি খাই চাবলৈ দিছিল আৰু। খোৱা প্ৰডাক্ট যিখিনি সেইখিনি মানে চকলেটত ডাইৰেক্ট সেইটো আঁকাৰ নোপোৱা আকৌ তুমি। তিতিক তিতিকি কিবা এটা ভাৱ আহে উম তিতিকি ভাৱ পতা আহে ত' তাৰ পৰা বহুত বস্তু সংমিশ্ৰণ কৰি মেলি চকলেট তৈয়াৰ কৰা হয়। বস্তুটো একচুৱেলি তেনেকুৱা ধৰৰ তেনেকুৱা তেনেকুৱা তুমি আহ। মোৰ ভিন দীঘলীয়া হয় বস্তুবোৰ অ তুইচ লোৱা ভালদৰে তেতিয়া হ'লে শিকিব পাৰিবা।
হয় হয় সেই চকলেট যে মানে চকলেটটো মানে কেঁচাতে নহয়। শুকাই মানে যেতিয়া মানে পকি যায় নেকি?
একচুৱেলি গছ গছত গছতেই পকে বস্তুতটো গছৰ পৰা পকি থকা অৱস্থাতে চিঙা হয়। আৰু তাত তুমি মানে পকিলে বিভিন্ন প্ৰকাৰ দেখিবা কিছুমান কিছুমান গছ হালধীয়া হৈ পকে, কিছুমান বেঙুনীয়া বস্তু বেঙুনীয়া হৈয়ে পকে কিন্তু সেইটো তুমি ধৰিব নোৱাৰা। কিছুমান ৰঙা ৰঙৰ হৈ পকে অ সেই পকী যি যিখিনি এ যিকেইটা লৈ যায় হয় অ লৈ মেলি তাৰ ভিতৰ ভিতৰৰ যিখিনি ধৰ অকনমান তুমি দেখিবা লেকেটো গছৰ টাইপৰ গুটিখিনি ওলাই লেকেটো প্ৰজাতিটো অলপ লেকেটো ধৰে ক'ব লাগিব কাৰণ গুৰিৰ পৰা লমা লমে লাগি যায়। অ তাৰপিছত সেই বস্তু ব খিন তাত গৈ বাকি খিনি সুকীয়া কৰে থয় আৰু যিখিনি গুটি সেই গুটি খিনি সুকীয়াকে কৈ তাত অকমান প্ৰক্ৰিয়াটো অলপ বেলেগ ধৰণে তৈয়াৰ কৰা হয় সেই প্ৰক্ৰিয়াটো তুমি ভালদৰে মোৰ ভিডিঅ' চালে বুজি পাবা। আৰু বাকলি খিনিও কামত দিব পাৰি যেনেকে ছাগলী দানা ত' এনেকুৱা ধৰণৰ দানা ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়
আহ
ত' ইয়াৰ পেলনীয়া দৰকাৰী বস্তু মানুহে জেনেৰেল লিষ্টত দৰকাৰী হয় চাবলৈ গলে বিশ বিশেষ দ্ৰবৱ পাতি বুলি দিবলগীয়া একো নাই যদি তুমি ধৰ চাহপাত বাগান আছে তোমাৰ চাহপাত বাগানৰ মাজতে ৰুব পাৰা অ মানে তোমাৰ বিশেষ সাৰ পানী দিবলগীয়া বিশেষ নাই মই জনাত যিখিনি দেখিছোঁ সেইখিনি কৈছো
অ তেতিয়াহলে ভালে হৈছে